হয়াত
শুনিছোঁ?
অলপ ডাঙৰকে ক', হোনা নাই।
হেল্ল' শুনিছ?
অ', শুনিছো।
অ', ক্লিয়াৰ শুনিছ ন?
অ' শুনিছোঁ।
অ', কি কৰিছ?
মই বচিত খাইছো, তই কি কৰিছ?
ইনে আছো মই। তই যে এনে কিবা এন চি'চি কৰি আছিলি, কি হ'ল সেই তোৰ?
ও'ম, এন চি চি থি ইয়াৰ্চ আছিলে ন, মোৰ কমপ্লিট হ'ল।
অ', এনে কি কি কৰাই তাতে?
তাত ফিজিকেল, চিলেকনৰ টাইমতটো ফিজিকেল ফিটনেছ চাই আৰু উম এক্জাম হয়, লিখা এক্জাম এটা হয়, থিয়ৰত। হেটো এয়াৰফৰ্চ ৰিলেটেড হয় আৰু
অ'-অ'।
এনেকুৱা।
অ', এনেতো শাৰীৰিক ভাৱে কি বেছি কষ্ট হয় নেকি?
অলপতো কষ্ট হয় বাৰু।
অ', বুজিছো। এনেই এনেই পঢ়াৰ লগত মিলাব পাৰি নে, নে নোৱাৰি মানে?
পাৰি পাৰি, কাৰণ এয়াৰফৰ্চত মানে কি হয়, দুটা ৱেৰে যাব পাৰি ন মানে ধৰ, দুটা ধৰণ থাকে এটা থাকে, উম শাৰীৰিক
অ' আৰু তোৰ এনে, অ' মানে চবে জানো এন এছ-এছ, এন চি চি ল'ব লাগে জানো? মানে তই কি ভাব কি, এন চি-চি তটো
উম।
এন চি চি তোৰ, এন চি চিটোৰ কৰাতো লাভ আছে ভালেখিনি নে, নে কি মানে?
অ', এন চি চি তটো কৰি থাকিলে মানে কি হয়, উম সদায় কলেজ ঘৰ কলেজ ঘৰ কৰি থাকিল থিলেও, উম চব বিলাক বৰ হৈ যায় ন, আৰু মানে কি হয় এন চি-চি তোৰ পৰা বহুত কথা শিকিব পাৰি যেনে ধৰ টিম ৱৰ্ক শিকিব পাৰি আৰু কেম্প বিলাকত লৈ গ'লেও বহুত বহু্ এক্সপিৰিয়েঞ্চ হয় মিলিটেৰী ষ্টেচনত এনে হেৰি এলাউ নকৰে ন মানে কি ভিতৰত সোমোৱাত। টো কিন্তু তাত মানে কেনেকুৱা হয় গ'লে গ'ম পাই যে কেনেকে আমাৰ ডিফেন্সৰ বস্তুবিলাক চলি আছে হয়নে ন মানে কি কেনেকে আমাৰ
আহ ফৌজত থকা মানুহবিলাকৰ লাইফষ্টাইলবিলাক গ'ম পায় আৰু মইতো সেয়া এয়াৰ ক্ৰাফ্টটো গৈছিলোঁ।
অ' মানে ফ্লাইংত গৈছিলোঁ। তোৰ সেইটো এটা মানে ভাল এক্সপিৰিয়েঞ্চ আছিলে কামাণ্ডাৰ অফিচাৰৰ লগত মানে আহ ফ্লাইিং কৰিবৰ কাৰণেও এটা ভাল অভিজ্ঞতা হয় আৰু তাত গ'লে।
অ' বুজিছোঁ, বুজিছোঁ। এনে তোৰ এইটো কৰিলে তোৰ কিবা এনে পিছলে মানে কি কৰিব পাৰে ছাত্ৰ ছাত্ৰীহতে
এতিয়া যদি মই যিখন বি আৰু চি চাৰ্টিফিকেট দিয়ে ন সেই চাৰ্টিফিকেট খনৰ মানে সেই প্ৰমাণ পত্ৰখনত যদি মোৰ যদি এ আৰু বিগ মানে গ্ৰেড থাকে আৰু তেনেহলে মই মানে উ যিটো হেৰি পৰীক্ষা হ'ব হেৰি হেৰি হবৰ কাৰণে আৰ্মি অফিচাৰ এয়াৰফৰ্চ অফীচাৰ বা নেভি অফিচাৰ হব লাগিলে যিটো কমবাইন দিফেন এক্সাম বুলি এটা এক্সাম দিব লাগে সেই পৰীক্ষাটো মানে নিদিয়াকৈ ডাইৰেক্ট মানে হেৰি কৰিব পাৰো আমি কাৰ যাব পাৰো সেইটো মানে বাৰ কথা ন এ এক্সাম নিদিয়াকৈ এক্সাম এটা হেৰি কৰি পিনে স্কিপ কৰি পিনে আমি ডাইৰে য পাৰো
অ সেইটোতো ভালে কথা হয় মানে বিশেষ লাভ আছে ক'ব গ'লে এচ জি চি কৰিলে কষ্টটো পালেও অ যোনে কষ্ট পৰি আছে স কষ্টটোৰ ফলটোও পাই আছে
কষ্ট কৰিলেও মানে কি হয় বহুত ভাল ভাল লগৰ লগ পায় আৰু মানে আমি অসমত থাকো আমি নাগালেণ্ড মণিপুৰ এনেকে বাহিৰৰ বাহিৰৰ নেচনেল কেম্প বিলাক আগত বাহিৰৰ বাহিৰৰ মানে মানুহবোৰক লগ পাওঁ তাৰ কাৰণে মানে কি হয় আমি অ আমাৰ কথ বিলাক আমাৰ কথাৰ ধৰণ আমাৰ মানে আমি কেনেকে নিজকে মানে ম উপস্থাপন কৰো সেইবোৰৰ ওপৰত মানে আমাৰ বহুখিনি মানে লাভ হয় আৰু উপকৃত হওঁ আৰু আমি বহুত কথা শিকিব পাৰি বেলেগ বেলেগ এখন ৰাজ্যৰ কথা উ জানিব পাৰি এটা জেনেৰেল মানে ভাল হয় আৰু শিকিব পাৰি আৰু বহুত কথা
অ বুজিছো এনে তোৰ অ কিবা বেলেগ সেনেকুৱা আছে নে মানে এ ফছৰ বাহিৰে আৰু কি কি আছে এনি চি।
অ', এন চি চি তিনিটা থাকে। এটা হৈছে এয়াৰফৰ্চ, এটা হৈছে নেভি, আৰু এটা হৈছে আৰ্মি। যাৰ যাৰ আৰ্মি মানে, উম। আৰ্মিত যাব মন, বা আৰ্মি অফিচাৰ হব মন। সিহঁতে মানে আৰ্মি লয়। কাৰণ, তাতে মানে বহুত বেছি কষ্ট মানে শাৰীৰিক ভাৱে বহুত। বেছি সিহঁতক বা হেৰি কৰে আৰু, শিকায় কাৰণ মানে আৰ্মি বিলাক অবি। সিহঁতক বহুত কথা উম মানে, সিহঁতে শাৰীৰিক ভাৱে বহুত বেছি সুস্থ হব লাগে নহ? আৰ্মি। অফিচাৰ বা আৰ্মি হ'ব লাগিলে। সেইকাৰণে মানে, সিহঁতক বেছিভাগ ড্ৰিলত মানে আ। হেৰি কৰে আৰু গুৰুত্ব প্ৰদান কৰে। কিন্তু, এয়াৰ ফৰ্চত মানে কেনেকুৱা ত পঢ়ি কিনেও। যাব পাৰ। মানে কি এতিয়া কি হয়, এখন এৰ হেৰি যিখন এয়াৰ ফৰ্চ। ফায়াৰ ফায়াৰ ফাইটাৰ মানে যিকেইখন থাকে ন প্লেন থাকে এয়াৰক্ৰাফ্ট থাকে, সেই কি সময়ত মানে কি হয়তো মানে শাৰীৰিক ভাৱে তই যদি সুস্থ হব লাগিব কিন্তু তই মানে এনেকুৱা হ'ব নালাগে যে কা কাৰোবাক গৈ কিনে মাৰিব লাগিব এনেকুৱা নহয় কিন্তু তো প্লেইনখনটো চলাবৰ কাৰণ তো জ্ঞান লাগিব ন সেইটো কাৰণে মানে অ', মানে ত পঢ়-পঢ়ি কনেও মানে ত যাব পাৰো আৰু সেইটো ফালে মানে শাৰীৰিকভাৱে যদি তই বহুত বেছি নহয় আৰু মানে ষ্ট্ৰং নহয় আৰু শক্তিশালী নহয় ত তেতিয়া মানে তই পঢ়ি কিনেও যাব পাৰ আৰু
অ মানে তোৰ এন চি চি কৰিলে মানে পিছলে আৰু এই তই যে ক'লি যে আৰ্মি ন' আৰ্মি এই চবত' সেই চবত মানে ডাইৰেক্ট যাব পাৰি আৰু যিহেতু আৰ্মিৰ কাৰণটো আৰু বেলেগ অ মানে এন চি চি নকৰাকে বেলেগ কিবা ডাঙৰ ডাঙৰ পৰীক্ষা থাকে ন এন ডি এ কি কিবা কিবি ত' সেইবোৰ নিদিয়াকে মানে এটা অ', ভাল সেয়া পাই যায়। হ'তে ছাত্ৰ-ছাত্ৰী হ'তে কি ডাইৰেক্ট যাব পাৰে ন'।
অ মানে এ একজামটোৰ কাৰণে মানে মাথা মাৰিব নালাগে আৰু ডাইৰেক্ট মানে ইনটাৰভিউটোৰ কাৰণে যদি পিপাৰেচন কৰে আৰু ভাল কৰে তেনেহলে মানে এটা ভাল ভাল এটা মানে অব পায় আৰু এটা ভাল চাঞ্চ এটা পায়
অ', বুজিছোঁ, বুজিছোঁ এনে হেৰি কি কয় তোক মানে কি লাগে কি ছোৱালী মানুহ বেছি তাতে থাকে নে লৰা মানুহে বেছি কৰে মানে আই নি বুলি ক'লে আমি এতিয়া ল'ৰা মানুহটো বেছি ভাবো ন' ক'ব গ'লে।
উম কিন্তু এন চি চি মানে কলেজে কলেজে যেতিয়াৰ পৰা দিছে আন তেতিয়াৰ পৰা মানে ছো ছোৱালিবিলাকেও মানে কি হয় কেতিয়াবা একচৱেলি আমাৰ মানে ছোৱালীবিলাকৰ লগত এইটোৱে প্ৰব্লেম অ যে আমাক মানে ইমান খিনি অপৌচুনেটি আমাক দিয়া নহয় কিন্তু এতিয়া মানে এন চি চি টো অহাৰ পৰা ছোৱালী বিলাকেও মানে ইন্টেছ্ষ্টেড হৈছে আৰু ইন--এতিয়া মানে ছোৱালী বিলাককো দি আছে চানচেচ অটিয়ে এইবাৰ অটিয়েট সেয়া ছোৱালীক দিছে তিনিজনী ছোৱালীয়ে এ পালে আমাৰ অহ ইণ্ডিয়াৰ পৰা ইণ্ডিয়াত অটীয়েত
অ অ অ বুজিছো সেইটোতো বহুত ভালে কথা হয় বাৰু আমি চান্ঞ্চেছ পোৱাটো ছোৱালী মানুহে কৰাতো ভালে কথা হয় এনেই অ কিবা যে কেম্প চেম্প হোৱা বুলি ক'লি ত' সেইবোৰ কেম্পবোৰ মানে কেনেকুৱা কি হয়?
অ কেম্পত মানে বহুত কষ্ট হয় হা কেম্পত মানে কেনেকুৱা অ হক সকলোকে মানে তলত তলত শুব লাগে কেতিয়াবা কেতিয়াবা বহুত বেয়া ৰুম পাই যাও কেতিয়াবা কেতিয়াবা ভাল ৰু মানে এন চি চিত মানে কি হয় ধৈৰ্য্য শক্তি মানে বহুত কথা মানে শিকিব পাৰি ৰা ৰাতিপুৱাই ৰাতিপুৱাই সোনকালে উঠাই দিয়ে উঠিবই লাগিব কেতিয়াবা কেতিয়াবাতো এনেকুৱা হয় উম উমম ইউনিফৰ্ম দিয়ে শুই থাকো উঠি পিনে আকৌ যাব লাগে তেনেকুৱাও হয় আমাৰ
তাৰ পিছত তাত ড্ৰিল কৰা তাছত ড্ৰিল ড্ৰিলৰ প্ৰেক্টিছ হোৱাৰ পিছত ফায়ৰিঙৰ প্ৰেক্টিচ হয় ফায়ৰিং কৰাব লৈ যায় তাৰ পিছত আহি আকৌ আকৌ থিয়ৰী ক্লাছ হয় কাৰণ এয়াৰফৰ্চতো থিয়ৰী শিকাই সেইবোৰক ক্লাছ কৰিব লাগে
অ অ মই বুজিছো ত কিছুমানেতো। এতিয়া কলেজত যে আছে কিছুমানেতো মানে কিবা কলেজত কৰ্চ ন কৰিব পাৰে নেকি কিবা এটা কৰ্চ লবই লাগিব।
অ নাই আজিকালি মানে কেনেকুৱা হৈছে উ এতিয়া মই হেণ্ডিক গালছ কলেজত পঢ়িছো। নাছিলোঁ মই কটনৰ পৰা এয়াৰ কৰ্চ লৈ চো কাৰণ সন্দিকত এয়াৰ কৰ্চ নাছিলে। কলেজত যি যি এভেল এবোল আছে আৰু সেই কলেজখনে যদি এ এলাও কৰে যে আমি বেলেগ, কলেজৰ ষ্টুডেন্টো ৰাখিম বা বাহিৰৰ পৰা তেনেহলে সেইখন কলেজত গৈ কিনে মানে ল'ব পাৰো। বাৰু এনেকুৱা নহয় যে সেইখন কলেজতে পঢ়িব লাগিব বা ষ্টুডেণ্ট হব লাগিব,
অ বুজিছো বুজিছো এনে তোৰ কেনেকুৱা কি আছে মানে।
মোৰতটো এয়াৰফ'ৰ্চত বহুত মন আছিলে যে ফ্লাইিং কৰিব পাৰি আৰু বহুত ইণ্টাৰেষ্টিং হয় ন এয়াৰফৰ্চ, ত সেইটো কাৰণে মানে মই গৈছিলো। ত' কটনত সেয়া দিছিলোঁ চিলেকচন তাৰপিছত চিলেক্ট হ'লোঁ। তেনেকেই কৈছো। বাকী মোৰ এস্কপ্ৰেৰীয়েনচৰ ফালৰ পৰা টো ফালাইং পৰিছিলো মই মণিপুৰৰ কামাডাৰ অফিচাৰৰ লগত। য'ত নাগালেণ্ডত নাগালেণ্ডত কৰিছিলো আৰু ইয়াতে আহ গুৱাহাটী বৰঝাৰ ষ্টেচনতো কৰিছিলো আমাৰ আ আমাৰ অসমৰ মানে আছাম চি অ' ফিফটি আছাম চি অ' কামাণ্ডাৰ অফিচাৰ হাৰে উপাধ্যায় বুলি তেখেতৰ লগত সেইটো এক্সপিৰিয়েঞ্চ আৰু তাত হেৰি হয় উ গেমছ হয় টি ওৱান কিলোমিটাৰ দৰ মাৰাথন হৈছিলে। তাতেও পাৰ্টিচিপেট কৰিছিলো হম।
বুজিছো মানে ভালেখিনি গুৰুত্বপূৰ্ণ বস্তু আছে এন চি চি ত। আৰু কৰিব পাৰিলে ভালে মানে নিজৰ কাৰণে ভাল হয় কব গলে ন।
উম আৰু মানে মন মনতটো মানে বেলেগত উম নাযায় আৰু মানে বহুত বেছি এইবোৰত যেতিয়া জড়িত হৈ থাকো আমি আমাৰ মনটোও মানে ভালে থাকে আমি শাৰীৰিক ভাৱেও সুস্থ থাকো।
অ সেইটোতো হয় সেইটো হয় ষ্টুডেন্ট বোৰে ইচ্ছা থাকিলে টো কৰিব পাৰে আৰু বস্তুতো এতিয়া বহুতে চাগে মাজত দেৰিও দিয়ে কিছুমানে
আহ নোৱাৰে অ তেনেকুৱাও হয় বাৰু।
অ, অ সেইটো বুজিছো বাৰু দে, দে ঠিকে আছে দে পিছত কথা পাতিম দে।
অ ঠিক আছে দেয়।
উম।
বাই।